কথা এটা সুধিব লাগে ডাউনলোড কি টাক্সবোৰ ডাউনলোড কৰিব লাগে নেকি?
কিবোৰ?
এইবোৰ যে যোনবোৰ এনেকৈ ফোন চোন যে কৰিব লাগে সেইবোৰ ডাউনলোড কৰিব লাগে নেকি?
ডাউনলোড মানে।
মোৰ এতিয়া নটিফিকেশ্বন আহিছিলে লিংক হ'ল, এতিয়া ডাউনল'দ কৰিব লাগিব বুলি দিছে
ডাউনলোড ডাউনলোড কৰিব নালাগে একো কৰিব নালাগে।
মোৰ দেখোন অহাই নাই আজিলৈকে তাক্স তেতিয়া।
তুমি ৰিফ্ৰেছ কৰিছিলা নে
নাই কৰা নহয়।
ৰিফ্ৰেছ কৰি চোৱা আকৌ। ৰিফ্ৰেছ তেনেকে নহয় এই হেৰিত। তাত মেনু বুলি অপচন টো যে আছে ওপৰত থ্ৰি দতটো তুমি হেতো। হেৰি অসমীয়া কৈ থকা নাই জানো লেংগুৱেজটো গোটেই। হেৰিটো এপটোৰ ইংৰাজী কৰিলে। অ, অসমীয়াতো লিখা আছে নে ই- ইংৰা অ, তাত। তাত দিবা পাছত সেই ৰিফ্ৰেছ বুলি আছে চোৱাচোন।
এই ফোন কৰি থাকোতে নোৱাৰি।
ফোন কৰি থাকোতে নোৱাৰিব হয় অ, সেই ৰিফ্ৰেছ বুলি আছে তাত, তাত। টিপা পাছত একেবাৰে ওপৰত ওলাব ৰিফ্ৰেছ অল টাক্স বুলি সেইটোত টিপি দিবা। তাপা ত্ৰিশ ছেকেণ্ড মান ৰখিবা আহিব তেতিয়া।
তাৰপিছত আহিলে-আহিলে তাৰপিছত ফোন কৰি থকাতহে জোৰ আৰু।
হাহ,
তাৰপিছত ফোন কৰি থকাতহে জোৰ মানে।
তাৰপাছ
হেল্ল',
হৈছে নে নাই।
শুনি আছো, শুনি আছো, শুনিছো অহ
তাত গৈ থাকোতে জোৰ আৰু যিমান সোনকালে তোমাৰ। হ, মানে এটাৰ পৰা বাৰু পাচটাকৈ পাৰি ফোন কৰিবলৈ।
পাঁচটাত যদি মই দুঘন্টাও কথা পাতো।
দুঘ-দুঘণ্টা পাতিব নোৱাৰে পাচটাত। এটাত মানে হেৰি হাইচ বাৰ মিনিটলৈকে পাৰিবা।
শুদিনা বাৰ মিনিটলৈকে পাৰিছিলো অ,
হুম,
হৈনা-হৈনা বাৰ মিনিটলৈকে। শৈনা বাৰ মিনিট পোন্ধৰ ছেকেণ্ড। প্ৰথম দিনাখন ছেকেণ্ডদিনাখন চাৰি মিনিট কিমান ছেকেণ্ড পোন্ধৰ টকা পালো।
অ', ক'কা অ'। ককা নহব জানো অ, বৰ্ত্তা-বৰ্ত্তা-বৰ্ত্তা। কাহানি আহিলা কাহানি মোক সেইদিনাই পাইছিলে দেখুন। পুপুলি অ, দাদা নাই অহা দাদা ঘৰত আছে। ভিতৰত অ'ম, গৈ আহক। ভাত খালো অ, নাই খোৱা আপুনি। অ, ত হেল্ল',
হেল্ল', কি এ ভাত খাই উঠিছিলো পিছত তুমি। ফুন কৰো, ফুন কৰিব লগিয়া কি পুপুলি কৰি আছিলি।
এহ অ, ঘৰত মতা নামটো মোৰ পুপুলি মানে।
পুপুলি? ৱাল আহি বুলি চেফ কৰি থ।
কি পিউ-পিউ। তেলাই।
পুকুলি, ভাল নাম দিছে।
ইয়াত চবেই হেই বুলিয়ে মাতে। গাও উম, তাকে নিউজ। ক'ত আছে তুমি
এই নহয় পাচ থকা হলে গোটেই মানে তোমাৰ সবেই বুলি বুলিয়ে মাতিলে ।
যদি আমাৰ এতিয়া এ একেলগতে পঢ়ি থকাহেঁতেন
উম, অ'।
অ', পুবুল বোলো
অ' তুমি কত ল'লা বুলি কৈছিলা মাধৱ?
অ, ।
অ', কি আছিলে তোমাৰ হেৰিটো?
ফিজিক্স
ফিজিক্স অ'।
তাকে কি ক নাজান ন ফিজিক্সত স্পটত পাৰিলেহে ল'ব।
স্প'ৰ্টত অ', পাৰিলে হেতেন। এ', মেথছতে লৈ ল'লোঁ আৰু, চব মেথছতে আছে দেখোন।
মই মানচৰ অকল ফিজিক্সত। বাকী সেয় অ', পিছত মই । এনেও গুচি যাম।
অ' মেথছলৈ গুচি আহা।
মাইনত কি বুলি কয় মান এই আচামিচ মিডিয়ামৰ হিজু অভিনৱ।
অ '।
সিহটা কামুৰিব চাগে ভাল কামুৰিব।
হেৰি, হেৰি লৈছে নি?
যে ফোনে কৰি থাকে সেই লোৱাৰ পৰা।
অ', অ' কামুৰিব মানে ।
দিব।
উম । সঁচাকে অখানতি দিব মই বা ভেটি নি পেলাই গুচি যাম বাৰু।
আচ্ছা।
নিব লাগিব অ। আৰু এটা কথা হে এই লৰা এ অ' সাতদি কি বুলি কয় চাৰি পাঁচ মিনিট পাতি সাতল্লিশ টকা পাইছা যে।
কোনতোয়ে?
এই গ্ৰুপত যে, ল'ৰাটোৱে যে দিছিলে ফটোখিনি, স্ক্ৰীনশ্বটখিনি
উম চাৰি মিনিট সেইটো চাৰি মিনিট নহয় সেইটো চাৰি মিনিট বেলেগ এটাহে।
অ' এতো বেলেগ বস্ত
অ' সেইটো বেলেগ মানে কথা পতা হেৰি ।
কি কথা পতা, সেইটো নাই দেখুৱা, কিমান দেৰি কথা পাতে?
উম, সেইটো চাৰি মিনিটটো। সেইটো মানে ফোন কলত থকাটো নহয় সেইটো দচ মিনিটমান আছে চাগে ফোনত।
সাতত্ৰিছ টকা কিমান পইচা পাইছে?
অ', মই এটাত, সেইটো সাতত্ৰিশ টকা নহয় আছে আচলতে হেৰি হ'বগে, তাৰ দুগুণ হৈ যায়।
দুগুন হয় নেকি পেমেন্ট দউতে?
দুগুণ হৈ যায় সেতো অ'।
এতিয়া দেখোন মই তেতিয়া হলে সাত্ৰিশ টকা এইফালে ষাঠি এশ টকাৰ ওপৰত থিব দেখোন ।
দুটা কলত অ' কিমান কিমান পাইছা সেইটো
এটাত এটাত এটাত পোন্ধৰ টকা পাইছ এটা সাতত্ৰিছ টকা কিমান পইচা পাইছ?
উম, চাইছিলা নেকি?
চাইছিলো, সেই এই জেনেৰেটত টিপব লাগে। মই নাজানো আকৌ জেনেৰেটৰ সেণেকে যে উপৰ তিপিব আহে অপচনটো। ন, দহ টা ফাওন গলে অ সিদিনা চাইছিলো তু চাই তাই লৈ কোনে কাৰণে জিকে সুবৰ্ণ সৈন্য সেইট
এই ফোনটো কৰিবলৈ লওঁ নহয়, আকৌ পতককে বেলেগ কাম এটা ওলাই যে,,,,
সেইটো আমাৰ বাক ও কৈছিলো। আমাৰ বাক। কৈছো। বাই কৈছে কৰিব পাৰি কিন্তু তাই সিহঁততে ভয় কৰিছে আকৌ।
হেত কি?
ভয় কৰিছে।
এ', এইটো ভয় কৰিবলগীয়া একো নাই। হেৰি হে হে
তথাপিও এইটো কম আছে না দাটা যে গোটেই কমাই দিব এতিয়া
হম।
হেল্ল', এতিয়া ডাটা ফাইভ-জি আনলিমিটেড নহয়, নহয় চাৰিশ টকাত যোনটো চাৰে তিনিশ টকাৰ আনলিমিটেড ডাটা দিছিলে। হেল্ল' সেইটো কাটি দিব নহয় এতিয়া।
কাটি দিব নি?
অঁ ফাইভ জি আনলিমিটেড অঁ চাৰিশ টকা কৰিব তাক আকৌ এশ জিবি হে পাব। এতিয়া ফাইভ জি ব্যৱহাৰ কৰা খিনি দেখোন দিগদাৰ হ'ব। আৰু বেছি বেছি ভৰাব লাগিব, মোৰ মতে, চাগে আঠশ-নশ টকা ভৰাব লাগিব।
বেছিভাগ লৰাই ফাৰস্ততে এতিয়া অকমান এতিয়া মানুহখিনিও হয়। এতিয়া বেছিওঁ দিব।
কাৰণ মানুহ এতিয়া ফোন নহলে থাকিব নোৱাৰে। আমি এতিয়া ফাইভ জি নহলে থাকিব নোৱাৰো।
মই বাৰু বুজি নাপাওঁ।
তোমাৰ ফাইভ-জি মানে, তোমাৰ, কি বুলি কয়? ৱাই-ফাই আছেই দেখোন ঘৰত।
ঘৰ আছে। নাই বাহিৰত গলে। অহ। এ ইমান ইউজো নকও। বাহিৰত মানে ক'ত নো মাৰ্চেল নেৱীত দিম বুলি ভাবি আছো একজাম টো।
এক্জাম হৈও গ'ল। অহা বছৰ দিব লাগিব তেতিয়া।
একজাম হৈ গ'ল অহ। মানে পাছপোৰ্ট টো নবনালো যে পাছপোৰ্ট আগতে বনাব লাগিছিলে।
পাছ ৰমাল লাগিনি মাচিন দিবলে এ সিহঁতে গুৱাহাটীত দিছে দেখোন এ ইহঁতে গুৱাহাটীতে দিলে ধৰা
অ, অ, অ নহয় সিহঁতে সিহঁতৰ সেইটো বেলেগ। সিহঁততো মানে নহয় মাৰ্চ মাৰ্চেল নেভি তাৰো মানে বেলেগ বেলেগ ভাগ থাকে নহয়।
অহ, ই চাগে দেশতে থকাটো কৰিছে। প্লটত থকাবোৰ কৰিছে সি জাহাজত কৰা নাই। পুনেত যাবলৈ কিহৰ পাছপোৰ্ট লাগে।
নহয় পুনেত যাবলৈ নহয় হেৰি।। তাত মানে পোৱাৰ পাছত, মাৰ্চেণ্ট নেভিত মানে পোৱাৰ পাছত, তোমাৰ য'তে ত'তে ততে ঘূৰি থাকিব নালাগিব জানোঁ ৰাছিয়া, চাচিয়া? সেইকাৰণে অ', সেইটোকাৰণে
বহুত দৰমহা নহয়। পোন্ধৰ লাখ মান দৰমহা পৰে।
অ', সিমান মান পৰেগে হেৰি তোমাৰ এই তাত মানে কি, কি আছিলে, অ', এই একজাম এটা হয়। একজামটোত মানে
এ, মোৰ গোৱাতহে থাকে তোমাৰ চেন্টাৰ। পঢ়া ক'ত, য'ত পঢ়িব পাৰি, পুনেত একজাম হয়, গোৱাত ইনষ্টিউত গোৱাত ইনষ্টিউটো আছে গোৱাত।
গোৱাৰাৰ অ', এছ
কিমান ডলাৰ ডলাৰ হিচাপত দিয়ে পইচাটো। তোমাৰ যদি দচ হাজাৰ ডলাৰো দিয়ে, তেতিয়া দেখোন তোমাৰ কোটি পটি যাব ইয়াত, পাঁচ হাজাৰ ডলাৰ পাঁচ লাখ টকা। আমা ইয়াত, চাৰি হাজাৰ পাঁচশ ডলাৰ, চাৰি হাজাৰ পাঁচ পাঁচ লাখ টকা, দুগুণ হ'লে দচ আৰু দুহেজাৰ তোমাৰ মানে বাৰ বাৰ, তেৰ লাখ টকা মানুহ তাতকে তুমি এইটো লা আকৌ মাজত যে, তোমাৰ অইলৰ যে, খনি থাকে। তাল লোৱা তাত চল্লিশ লাখ কিন্তু তুমি ৰাতি হ'লে গোটেই একো নেদেখা?
সেইটোয়ে মানে মই একেবাৰে ৰিক্ক থকাটোতো নালাগে হেৰিটো লৈছো মই যোনটো লৈছো মানে তাত তোমাৰ হেৰি মানে একজামতটো যদি নিদিয়া একজাম নিদিওঁ বুলি ভাবা তেতিয়া তুমি মানে বাৰ লাখ টকামান খৰচ কৰি পেলাই মানে ক'ৰ্চ এটা দিব সেই ক'ৰ্চটো ল'লে মানে তো হেৰি চাহ মানে পোৱাৰ চান্স থাকিবও পাৰে নাথাকিবও পাৰে মানে হেৰিটো চাকৰিটো।
মোক প পাগল কৰিছিলে, ই যে নাইন পত এটা
অ এইটো সেই এইটোৱে নোৱাৰি বাও।
ই দেখোন আজিলৈকে চাকৰি পোৱাই নাই হেনো।
সেইটো এইটোৱে নাই বাৰ সেইটো আৰু ইয়াতো হেৰিহে লোৱা লেভেলটোহে।
ই আকৌ দেখোন এই ক্লা কৰি আছো বুলি কৈছে সেইদিনা।
ক্লাছ কৰি আছে হ'বলা।
সি ক্লাছ কৰি আছে কিন্তু সি হেনো পঢ়াব তাৰ ত পা পা হেনো সি পাবই সি হেনো কৰিও আছে এতিয়া সেইফালে সি কৰি থাকিলে এতিয়া তাক মই সন্ন্যা ছয়মাহৰ পিছত লগ পাইছো।
উম এ সেই তোক মই লগ হৈয়ে পাই থাকো কালিও লগ পাইছো। কালিও লগ পাইছো লগতে থাকো।
সি দেখোন আকৌ এইফালে হেনো, অ হেল্ল'
অহ ক'ত যোৱা?
অ।
নাই শুনানি?
শুনিছো আকৌ তুমি ক'ত যোৱা বুলি সুধিলা যে?
অ কৈ থাকা বুলি শুনিছো কৈছো।
কুমা কামাক মাটিছা চাগে।
ঐ ঐ শুনা? হেল্ল' এই এঘাৰ মিনিট হৈ গ'ল আকৌ। কাটি পেলাই আকৌ কল কৰিছোঁ
অ',